অঁ।
অ দাদা মানুহতটো কি কৰি আছে এ?
এ মই অলপমান এই চাহ খাইফালে বহি আছো ৰবা এই কি বুলি কয়। তাৰমানে এই ফিল্ডত দৌৰিব গৈছিলো। ছো না। মোৰো
অ ৰ'ব হেৰি মেলা চাবা নাযায়। মেলা চাবা নাযায়।
এ মেলা চাব এতিয়া বৰ্তমান নাযাও ৰবা মই। তাৰমানে এই দুখীয়া ভাগে আহিছো ডাউৰি দৰি ইণ্টাৰভিউ আছে না সেইকাৰণে তাৰমানে অলপমান বহি আছো।
অ এ আছো আছো আছো।
অ। এ ত এই তুমি এই কি বুলিলো কাটিং কাকত যে কাটিং যে শিকা যে কথা যে কি হ'ল?
কাটিং নহয় পাৰ্লাৰ শিকিছিলো।
অ পালা ৰ পালা ৰ এ সগিলা অলমান মিষ্টেক হয় আৰু উপায় নাই কি হল কি বুলি কয়?
শিকি এহি শিকিছো শিকিছো শিকা হৈছে কিন্তু সেই আৰু আপোনাৰ বা বস্তু বিলাক কৰা নাই আৰু কামটো এতিয়া আৰু পাৰ্লাৰ এখনত সোমাব লাগিব তেতিয়াহে হ'ব।
উম উম।
সোমাম ৰ'ব কাম বিলাক অলপ আগবঢ়াও।
ৰবা ৰবা তোমালোকে যে সেই পাৰ্লাৰত যে কাম বিলাক যে কৰা কি তাতে বস্তুবিলাক কি নে পাৰ্লাৰত যোনে তাৰ মানে মালিকটোৱে তেল মেনেজ কৰা নেকি?
অ য'ত পাৰ্লাৰত আমি সোমালে বস্তু বিলাকতো সেই মালিকৰে হব ন আমি খালি কামহে কৰিব লাগে।
অ তোমাৰ তেনে তোমালোকে কিনি কিনি নিব ন নালাগে এইটো নে মালিক
নাই নাই বেলেগৰ বেলেগৰ পাৰ্লাৰত যদি কাম কৰো সেইবিলাক আমি একো কৰিব নালাগে জাষ্ট আমি তাতে কাম কৰিব লাগে। অ এতিয়া যদি মই নিজাকে পালাৰ খলো সেইটোতো ময়ে কৰিব লাগিব মই নিজ নিজে কিনব লাগিব। মই নিজা কে মাথা মাৰি আছো ৰ'ব দুই দুই বছৰ ইয়াতে ডিউটি কৰি কিনে
অ হেল্ল' হেল্ল' তোমালোকক সেই পাৰ দে কিমান কৰি দে এটা এটা মানুহে তোমাৰ তুমি বাৰ কি বুলি কয় মেকপ চেকপ কৰি দিয়া হয়নে?
অ ম মেকআপ আপোনাৰ দাদা মেকপ লৈ ভাগ আছে ধৰক পাৰ্টি মেকআপত বেলেগ। পইচা ব্ৰাইডেল আপোনাৰ যিটো মেকআপ সেইটো মেকআপত বেলেগ পইচা মানে মেকআপ লৈ পইচা আছে একো জানাক মানে এনেকে কব নোৱাৰি যে মই মেকআপত ইমানেই পইচা লয় ন মেকাপ লৈ দাম আছে প্ৰাডা লৈ দাম আছে এতিয়া যদি আপুনি দামী, বেছি দামৰ মানে মই যদি আপোনাক চাজেষ্ট কৰো ধৰক বিশ হাজাৰ টকা এটা মেকআপত। ত' সেই হিচাবে মই আপুনাক বিশ হাজাৰ টকীয়া প্ৰডাক্ট লগাবলৈ কম প্ৰডাক্ট দিম বা আপুনিও ধৰক মোক একো কোৱা নাই যে অ হ'ব মই বিশ হাজাৰ দিম জাষ্ট মেকআপটো ভাল হ'ব লাগে আৰু কিছুমানে আছে ধৰক আপোনাৰ এ দুই হাজাৰ তিনি হাজাৰ বুলিও কয় পাঁচ হাজাৰ টকা মানে ওপৰত সিহঁতে এফৰ্ড কৰিব নোৱাৰে ত মানে প্ৰডাকট আপনাক সেইটো কোৱা নাই যে প্ৰডাক্টটো বেয়া পাঁচ হাজাৰ টকীয়া মেকআপটোৰো প্ৰডাক্টটো ভালেই কিন্তু আপোনাৰ বিশ হাজাৰ টকাত প্ৰডাক্টত কৰি অলপ কম। এনেকুৱা আৰু মানে আনাৰ এ পইচালৈ মেকআপ। মেকআপ লৈ পইচা এনেকুৱা ছিচটেম। তেমালে চ'ব বস্তুৱে মানে আপোনাৰ ভাগ ভাগ আছে এতিয়া পাৰ্টি মেকআপত কম লওঁ আমি। পাৰ্টি মেক কাপত আপোনাৰ যিমান খিনি আপোনাৰ কইনাৰ ব্ৰাইডেল মেকআপ টোত
ই, এনে নয় এনেই এনেই তোমালোকে তাৰ মেকআপ কৰিলে পছে কিমান লোৱা? কিবা পাৰ্টি মেকপ নাই এইটো কি বুলি কয়, পাৰ্টি মেকআপত কিমান মান লোৱা?
পাৰটি মেকআপ দাদা জাগালৈ পইচা লওঁ এতিয়া আমি গুৱাহীততো পাৰ্টি মেকআপত মিনিমাম আমি দুই হাজাৰ টকা লওঁ, পাৰ্টি মেকাপত। এটা পাৰ্টি মেকআপত দুই তিনি হাজাৰ টকালৈকে হেই কৰোঁ। তাই এতিয়া ধৰক গাঁও এৰিয়াত ত আৰনাক দুই হেজাৰ তিনি হেজাৰ টকা দি পাৰ্টি মেকাপ নকৰে। নকৰে জাষ্ট মানে কিছুমান নিয়ম আছে ধৰক আপুনি তিনি হাজাৰ টকাাই দি যিখিনি মেকআপ কৰিব তেতিয়া অলপ হয়তো কিবা কিবি অলপ ত বেছিকে মানে হেৰিতটো কৰা যাব আৰু যদি এক হাজাৰ টকা দি মেকাপটো কৰিছে তেতিয়া অলপ কম হে কৰা যায় হে আৰু। বস্তু লৈ মানে দাম। লৈ বস্তু - বস্তু লৈ দাম এনেকুৱা চিষ্টেমত।
উম, আৰু মই এটা কথা। তোমাক সুধৰবাচোন। তুমি এদিন বিয়াত নাপা এই তোমাৰ লগত তাতে কিবা সেই মালিচ চালিচ দিয়া কিবা সেইবিলাক
অহ ' নাই - নাই - নাই। পাৰ্লাৰত - পাৰ্লাৰত নাই - নাই সেইবিলাক নাই পাৰ্লাৰটো- পাৰ্লাৰে।
নহয় আজিকালি যখ এই ল কিব লছে দেখন কিবা হা হাত খ কিবা ভাঙি দিব।
অহ ' নাই সেইটো - সেইটো - সেইটো আপোনাৰ হেৰি আপোনাৰ এইটো থেৰাপি।
অহ ' থিৰো থেৰা থোৰা থেৰাপি।
অহ ' সেইটো থেৰাপি অহ। সেইটো পাৰ্লাৰত নহয় এইটো থেৰাপ পি
সেইগিলা কৰিলে পইচা কিমান ব লাগে।
সেইটো নাজানো এইটো থেৰাপী বিলাক হে জানিব কিমান লয়।
হয়- হয় - হয়।
অহ ', আৰ ভাঙি নিদিয়ে মানে গাঠী বিলাক গাঠ ঠী বিলাক
অহ ' গাঠি বিলাক তাৰমানে সেই আৰু কিবা ফুটাই - ফুটাই যেদি হয়নে বেলেগ চিষ্টেমত। অহ ' বেলেগ চিষ্টেমত কিবা দিয়ে। কিবা নাই মই তানে মোবাইলত ত নে চাই থাকো না।
অহ ',
এ কি বুলি কয় হাত খন কিব অলপমান এ কি বুলি কয় ভাঙি দিলে এটা গাঠি এইখনত দিলা দখন দিলা কি কিবা যেন নাই। মই কিন্তু নাজানো দে। এ মেকআপ আৰ্টিষ্ট বিলাকে নে নে
নাই নাই নাই মেকআপ আৰ্ট টিছে নকৰে, এইবিলাক বেলেগ সেইটো থেৰাপি। সেইটো বেলেগ, এইটো বেলেগ মান কাপতটো মেকাপে আৰু তুলি কটা আপনা আপোনাৰ হেৰিত কৰা অ এইবিলাক আৰু কিন্তু আ সেহ। ইটো বেলেগ, সেইটো আপোনাৰ মানে থেৰাপী চিছতেমৰ আৰু মানে ফিজিঅ' থেৰাপী আমি লওঁ। বিষ চিষ হলে এনেকুৱা আৰু হেটো থেৰাপিয়ে।
তোমাৰ লগত তাতে এইটো বস্তু আছেনে?
নাই আমাৰতাত। ইয়াতে কৰ'বাত আছে, বেলেগ জেগাত আছে ৰব, ইফালে কিবা নাম আছিল জেগা খিনি মই পাহৰিছোঁ ৰু। অ আমাৰ তাত নাই।
উ-উ-উ।
আমাৰ তাত সেনেকুৱা সেই টো বস্তু সেনেকুৱা হেৰি নাই মানে মই হেৰি পোৱা নাই।
উম।
এনে যাব মন যায় কিত তিয়াবা চাব ইচ্ছা যায় ন কেনেক
তুমি কি কবা, তানে চোৱা মোবাইলত বুলি দেখাব, তানে মইও তেনে মিলাই। সেনেকুৱা হেন লাগে জানাই।
অ ভাল লাগে, ভাল লাগে।
কবলৈ তুমি দেখিছানে, অহ কাম কি কিবা তেল কিবা তেল আনি দি বিলাকতে একদম মালিছ চালিছ কিবা এনেকুৱ কৰে আৰু
অ একদম মানে ৰা নাই আ চলতে সেইবিলাক কৰিলে ভালো বাৰু। মাইণ্ডটো মাইণ্ডটো আপনাৰ ভালে থাকে ন, যেতিয়া নিজৰ দেহাত তো ভালে থাকিব তেত এতিয়া এনে মাথাটো ভালে দেখো। মাথাটো ভালে থাকিলেহে মানে কাম পৰা মানে ভাল মানে সেই কৰিব পাৰিব। না মাইণ্ডটোৱে যদি কাম নকৰে, দেহাটো যদি ভালে নাথাকে, কেনেকে কাম কৰিব?
উম। মই- মই মই এইবাৰ মই এটা কথা ভাবিছোঁ ৰ'বা। এই আমাৰ তাৰমানে সেই কি বুলি কয়, ঘৰৰ কাষতে তাতে এখন চেলুন খুলিম বুলি মই ভাবিছোঁ মই।
খোলক - খোলক। এইবিলাকত আজিকালি বহুত পইচা।
বহুত পইচা। তুমি কি
তো মানে বহুত মানে আজি গেলি আ- চ- ভাল আৰু অ'। উম।
আমাৰ এই চকৰ ফালে তুমি চেলুন আছে দুখন তানে মানুহ একদম অভাৰ মানুহ। চানডে বা চানডে কিমান মানুহ হয়। তুমি লাইন পাতি এটাত পঞ্চাশ টকা কৰি চুলি কাট কাতাত
নাই নাই নাই গাঁৱৰ ফালে টো আপোনাৰ পঞ্চাশ টকা ইয়াতে টো গুৱাহাটীত আপোনাৰ এনেই চুলি কেইডাল লাৰিলে এশ টকা। নাই নাই বিজনেচটো আচলতে মইও ভাল পা বাৰু বিজনেচটো কৰি।
তেনে মই যেনে ভাবিছোঁ এজন এ কি বুলি কয় এজন বিহাৰী চিহাৰী আনি ফেলে
নাই নাই মোৰতো আপোনাৰ আৰু এটা মানে মোৰ মানে খেতি কৰিব বহুত মন আছে। মাছৰুমৰ খেতিটো কৰিব বহু বহুত মন আছে।
একদম তুমি ভাল কথা কৈছা একদম মাছৰুমৰ খেতি একদম হয় দিয়া।
সঁচা মানে বহুত মন আছে মোৰ মাছ ৰোমৰ
এ কছো তাম মান চলি আছে জু মাছ
বহুত চলি আছে মই মানে মাছ ৰোমৰ খেতিটো আহ অতকিষ্ট মই প্ৰথমতে মই ঘৰত খোৱাকে যদি মই দহট মান চিলিণ্ডাৰো বনাই কিনে আলাই দিব পাৰো। মানে ভাবিছোঁ আৰু মানে ধাঁওয়ত যাই কিনে আপুনি বস্ত তখিনি গোটেইখিনি কৰি আনি অ ইয়াত হেংগিং কৰি দিলে
উম উম উম আৰু এই চাচোন এই এটা ছোৱালী যে ভিডিঅ' যে দে তাই
উম
এইটো চাদৰ বাপৰে বা তাই গতে পইচা কিবা বহুত পইচা পাই সিহঁত সেই নে
অ' বহুত বহুত
আৰু মেক্সিমাম মাছৰুমৰ খেতি কৰিলে আৰু এটা কথা এই
কষ্ট আছে
দুই দুই কথামান মাটি লাগিব এটা ঘৰ ঘৰ আৰু
নালাগে দুই কঠা মাটি দুটা ৰুম লৈ হলে হৈ যাব
হা হা কি কৈছা
দুটা ৰুম হ'লেই হৈ যাব আমাৰ যিটো জেনেৰেলি আমি থকা ৰুম সমান ডাঙৰ এটা ৰুম হ'লেই হৈ যাব দুটা
অ' অ', অ', অ'।
মানে আৰু আপোনাৰ এইখিনি খেৰ খিনি অলপ বেছিকে লাগিব আৰু খেৰ বিলাক। উম কিন্তু ভাল আছে দেই মই আৰু খেতিটো মানে কৰিও কিজানি এটা ইণ্টাৰেষ্ট এ আছে আৰু বহুত মানে ধুনীয়াকে বস্তুতটো হয়। নহ কিন্তু অলপ কষ্ট কৰিব লাগিব আৰু
লাগিব লাগিব লাগিব লাগিব কষ্ট কৰিব লাগিব ফলো নাপায় না
অ কষ্ট কৰিলেহে ফল
ফলত আজিকালি টকা পইচা হয় হয় ন নাই তুমি কোৱাচোন আজিকালি কষ্ট কষ্ট কৰা মানুহটো তুমি চাবা আৰু কষ্ট নকৰা মানুহটো চাবা কষ্ট ষ্টো নকৰা মানুহটো পেট হয়ে নহাই কষ্ট কৰা কি সেনে নাই কি সেই আৰু চিলিম বডি সেনেকে
অ অ আহ সেইটো
দিয়া নহয় মই তোমাৰ লগত মই এ কি বোলো কয় কথা পা
হ'ব দিয়ক পিছত ফোন কৰিম দিয়ক উম ঠিক আছে দিয়ক উম